অ কোৱা।
কি কৰিছা
এয়া আছো। তুমি কি কৰিছা?
মইয়ো আছোঁ বুইছা।
এনঞ্চা
কৰি লৈ পেলাই এ চাহ তাহ খালো চাহ তাহ খালো খাই মেলি অকমান বাহিৰতে বহি আছে। হেল্লৌ তাৰ পিছত ভিতৰলে আহি বোলো নাই তোমালে ফোন এটা কৰো।
উম ভালেই কৰিলা আকৌ।
উম বাকী কেনেকুৱা খা খবৰ
মোটামুটি
অ আজি এনেই কি বনাব মায়ে নে তুমি বনাবা?
আজি মইহে বনাব লাগিব।
কি বনাবা বা।
উম তোমাৰ কালি সেই মাছ আছিলে মাংস আছিলে মা হতে আকৌ মাংস নাখায়তো। তাৰ পাছতে মা হতলে আকৌ মাছ কন বনাই দি বনাব লাগিব মোলে মাংস কণ আকৌ ৰিপেয়াৰ কৰিম আও তেনেকে হৈ যা যাব আৰু বেছিকে মাছ টেঙা অকমান স্কোৱাছ আছে স্কোৱাছ মাছ দি পেলাই বনাম এনে জাতি মানে স্কোৱাছৰ বৰকে ভাল নালাগে কিন্তু জাতিলাও চাতিলাও একো নাই।
হেৰি আছিলে নি তেওঁ লগত তিয়হ আছে নি?
নাই তিয়হ কালি শেষ হ'ল কালিহে তিয়হ দি পেলাই বনাইছিলে মায়ে। তোমাৰ তিয়হ দি পেলাই বনালে কালি আজি তিয়হ চিয়হ নাই তাৰছতেহে স্কোৱাছ দি পেলাই বোলো তেনেকে অকনমান টেঙা তে বনাম আৰু। আৰু হেৰি আছে মধু হোলেং আছে।
অ তেন্তে অকল মধু মধুহোলেঙে আলুৱে দি পেলাই বনাব পাৰি
নহয় ডাইৰেক্ট মধুহোলেং আলুৱে দিলে মানে কি হয় ৰাতি যে আকৌ গেছ কৰে কিজানি? সেইকাৰণে বেছি নিদো মানে মধুহোলেংটো। দুপাত মান দিম আৰু। তাৰপাছত তোমাৰ বেছিকে নিদু মানে আকৌ নহ'লে
তুমি এটা কাম কৰিব পাৰা হা মই কওঁ দেই মই মানে বনাইছো তেনেকে স্কোৱাছটো তুমি কুটি দিয়াতকে পিহি দিবা। স্কোৱাছটো পিহি পেলাই তুমি মানে কি কৰিবা তাত দালি কেইটামান দি কিয় মচুৰ দালি?
গম পাইছোঁ আও।
আমি এমুঠি মাহত দুটা নহয় এমু ঠিতকে অকমান কমাই দিবা স্কোৱাছটো তুমি ধৰা এফাল একে সম্পূৰ্ণ এফাল নিদিলেও হ'ব। কাট টেং নেম-নেমুত এ নেমু চেপা দালি সদায় পাতল হ'ব লাগে। তায়ছত তেনেকে দালি অকন দিবা তায়ছত কুকাৰত সিজাই দিবা, কুকাৰত সিজাই দিবা সি একেলগে সিজাই দিবা। সিজাই পেলাই তাৰ পিছত তুমি পাঁচফৰণ দি তাৰপিছত তেনেকে
উ, সেইটোয়ে সেই তেনেকেই মই ভাবিছো। আমাৰ কি হয় স্কোৱাছ হক বা ত‍‌োমাৰ তিয়ঁহ হওঁক, কালি তেনেকে তিয়ঁহতটো সেই পিহি পেলাই তেনেকেই বনোৱা হয়। আৰু তোমাৰ নহলে গোটা গোটাকে দিলে পিছল মানে কি ভাঙি দিলেও সেই ইমান মানে সেই সোৱাদটো নাহে। আও মধুহুলেংৰ ডাইৰেক্ট দি পেলাইনে বনাই হে ভাল লাগে। কিন্তু কি হ'ল তোমাৰ ৰাতি যে ৰাতিখন আকৌ ভয় লাগে নহয় পতককে। আৰু তাতে মাৰ প্ৰেচাৰ আছে। প্ৰেছাৰত তোমাৰ ডাইৰেক্ ৰাতি শাকৰ আঞ্জাবোৰ খুৱাবলৈ ভয় লাগে। এনে বোলো অকমান দুপাত মান দিম আৰু বেছিকে নিদো।
অ', কৰিব। মধুহুলেং খাওঁ খাও
আমাৰ সেই বাৰীতে হৈছে এইবাৰ। নে প আমাৰ আগতে আগতেও আছিলে আগতে যথেষ্ট খিনি আছিলে তাৰ ছত সেই মাজতে কি হয় মানুহবোৰৰ হাত লাগে যে, তোমাৰ কিছুমান মানুহৰ চবাচোন হাত মৰি যায়, তোমাৰ সেই আমাৰ
অ', এতিয়া মানে কথাটো কি হ'ল গম পোৱা? মানে মানে মই মানে এটা কথা-কথা ভাবি আছিলো যে এই আমি ই, এ নতুন, কেতিয়াবা আমি ঘৰত এনে থাকো ন কিছু মান কাম আমি ধৰা কৰিব পাৰো। তাকে মই ভাবিছো এ, আজিকালি আৰু বনোৱা মেলাটোতো ভাল। মই সেই আচাৰ চাচাৰ বনাই পেলাই কিবা কৰিম বুলি মানে ভাবি থৈছো।
অ', তেনেকে ঘৰ পাই।
অ ঘৰৰ পৰাই তাকে আমাৰ মায়েও মা আচল মোৰ নহয় সেইটো মাই। মায়েহে ভাবিছে সেইটো কথা। মই নহয়। তয় তাকে চাও কেতিয়া কি কৰিব পাৰা যা‌য় মায়ে আকৌ ভাল পাল মায়ে মানে কয় আৰু মাজে কোম্পানী টোত আমিও কিবা এটা কৰিব পাৰো দেচোন এনেই ঘৰত থকাকে মই, এনেকে বুলি কয়, এতিয়া চাই লওঁ মায়ে যদি ভাল
সেইটোয়ে আক আৰু নহয় আজিকালি মানুহ অকনমান ব্যস্ত হৈ থাকে ব'ল সেতু আপত্তি নাই ন মানুহৰ।
আপত্তিনাই আপত্তিনাই আৰু কিমান ইমান কাম কৰিবা গম পাইছা নাই? মোৰ যে কাম কৰি কৰি ঘৰত একদম আমনি লাগি যায় কিছুমান। কাম কাৰণ ভাইটিহঁতে একো নকৰে মায়ে অকলে অকলে কৰি থকা দেখি খিলে মোৰ মনটো বেয়া লাগে। কাৰণ মাহঁতে আৰু মাহঁতে এনিতাইম আৰু কাম কৰিবলৈকে হোৱা নাই দিয়াচোন হয় নহয় নহয় মাহঁতক মোৰতো আজৰি কৰি দিব লাগে। মাহতকোতো আজৰি লাগে উম, সেইটোৱে আৰু। বাকী মই কি বনাম বুলি ভাবিছা জানা? হেল্ল' মোৰো ভুল আছে মানে। হেল্ল' আমাৰ ঘৰত ভুল আছে মানে ভোল আৰু মাছ এই ভোলৰ লগত বনাম বুলি
ভোলৰ লগত
আৰু জহা ভোল বনালে বহুত ধুনীয়া লাগে এ, আমাৰ মাএ কৈছে মানে আজি মোৰ বহুত গাটো বেয়া লাগিছে। অথনিৰেপৰা পাকঘৰেই। পাকঘৰত সোমাই সোমাই যদি বনোৱা এনেক বুলি ক'লা? মই বোলো বনাম ৰবা নটা বাজি, নটা বাজি বনাম বোলো।
সেইটোোৱে আৰু তোমাৰ বৰ সোনকালে বনাবলৈও মানে সোনকালে বনালেও তোমাৰ পিছত ঠাণ্ডা হৈ যায় বৰ ঠাণ্ডা হৈ গলেও
খাবলে ভাল নালাগে অ', আৰু মনো নাযাই দিয়াচোন।
সেইটোৱে মনো নাযায়। আৰু তোমাৰ সেই সদায় খাই থকা তাত আকৌ টাইমটোত নাখালেও নোৱাৰি।
উম', মোৰ যে জানানে ভাত আজি ইমান দেৰিকে খাইছো নহয়। গৰমৰ ভোক-ভোকত মোৰ ভাত খাবলৈ মন যোৱা নাই।
অ' এই গৰম দিন কেইটা সঁচাকে কিবা ভাত-চাত বোৰ খাবলৈ মন নাযায় জানানে।
সচাকে মন নাযায় একদম মনে দি কৈছো। অ' পানদিয়া ভাত হ'লে খাব পাৰি আৰু।
অ' পানীদিয়া ভাতকেইটা তোমাৰ বোলে, লগত বুট কেইটামান আলু পিতিকা অকন, দিম বইল, দা বা দিম অ' বেহুৱা মানে, হেৰি নহয় জানো কা কাহলী,
এ খাৰলে নে কি বুলি কয়? অ', আমি একে খুব খাও। আমাৰ আইতাই মানে ব ধুনীয়া বনাই আকৌ খাৰলী কন।
আগৰ দিনৰ মানুহ বোৰে জানানে বৰ ধুনীয়া বনাই।
বৰ ধুনীয়া মানে বৰ ধুনীয়া বনাই। আও মই, আইতাই বনোৱা সকলোবোৰ খাদ্যই ভাল পাওঁ।
বিৰাট ভাল লাগে আৰু খৰিচা দি খৰিচা দি কচুত খৰিচা দিও ভাল লাগে আকৌ তোমাৰ উম' সৰু মাছৰ লগত পুঠি মাছৰ লগত খৰিচা দি যে বনাই, বিৰাত ভাল লাগে মোৰ যে ইমান খাবলৈ মন গৈ আছে আমাৰ ইয়াত আকৌ বাহৰ গাজ পাবলে নাই।
অ', আমাৰ ঘৰত আকৌ আছে পায়।
আমাৰ ইয়াত, তোমাৰ বাহৰ গাজ পাবলে একদম নাই আৰু তোমাৰ কিনিলেও মানে এনেকুৱা হয়। কিনিলেও তোমাৰ নোলাই। সেই অকনমান ওলাই সেই অকনমানানে তোমাৰ মানে তুমি আচাৰ, তুমি খৰিচা আচাৰকে বনাব মানে তুমি গাজকে খাবা। আৰু মই মানে ইমান ভাল পাওঁ, গাজৰ ভাজি বা খাৰ বনালে। মই বিৰাট ভাল পাওঁ। আগতে সেই মামাহঁতৰ বাৰীত আছিলে, তাৰ পৰা কি হল গোটেই বাহনিৰ দৰা কাটি পেলালে। তাৰপিছত তোমাৰ গোটেই খিনি কাটি পেলাল মানে কি হয় এইবোৰ খেলি মেলি কিবা লাগি পেলাই তোমাৰ কাটি পেলালে, কাটি পেলালত এতিয়া মানে এনেকুৱা হয় এতিয়া পাবলৈও নাই।
পাবলে নাথাকে অ, এই আৰু মানে কিনা কিনা আমাৰ ঘৰুৱাটো যিটো গোন্ধ ওলাইকে নতুন কে বনাই পেলাই হয় নাই বেলেগ ইমান স্মেলটো তেনেকে নাহে। মই আকৌ ঘৰুৱাটো বৰ ভাল পাওঁ আকৌ।
কিছুমানত পোক লাগি যায় যোৱাবাৰ মই আমাৰ
অ' ভালকে নুশুকালে আকৌ হয় আকৌ তেনেকুৱা।
তাৰ পৰা যোৱাবাৰ খুৰী এজনীৰ মুখত শুনিলো তা পা আমাৰ ঘত যোৱাবাৰ হেৰি হৰি হ'ল যোৱাবাৰ তোমাৰ মোৰ আ অ' মানে আইতাই এগৰাকীক ঘৰৰ পৰা দিলে নাই যোৱাবাৰ হ'ল এইবাৰ যে একদম খৰিচা বাঁহৰ গাজ পাবলৈ নাই এতিয়ালে। কো আৰু তোমাৰ মানে বা বাঁহৰ গছ তমাৰ তাৰ গবাৰ কিনিলে, কিনিলে সেই গুচাওঁতে, গুচাওঁতে তোমাৰ মানে ওপৰৰ বাকলি গুছ নুলাই
নাইকিয়া হ'লগে নি
তোমাৰ মানে নাইকিয়ে হ'ল আৰু লাষ্টত গৈ পেলাই সেই এপাপ মান যে ওলাই এপ পাবো নহয় আৰু তোমাৰ হাত ন মানে সৰু এটা মানে কি ক'ম আৰু ধৰি লোৱা অকনমানি ল'ৰা ছোৱালী হাত হাত খনৰ আধাতো হ'ব চাগে আৰু।
উপায় নাই।
তোমাৰ সেইমতে ওলালে সেইকনকে তোমাৰ লাহেকে তিহি মেলি থৈ দিলে তোমাৰ খাব উ গাজ চাজো খাবলৈ নহ'ল সেই তেনেকয়ে গ'ল।
এ নাই জানা এনেকুৱা বস্তু লাগে মাংসত দি খাইয়ো ভাল লাগে। আৰু ক'বাত বেলেগে বেলেগে দিও খাই ভাল লাগে মই আকৌ বৰ ভাল পাওঁ দেই। মোৰ নহলে নহৈছে মোক সঁচা কথা কৈছে কিন্তু।
আৰু কেঁচা মোৰ যে বিশেষকে খৰিচাটো নিমখত দি থোৱা তেনেকুৱা অকণ জলকীয়া দি লগত আলু পিতিকা মই বিৰাট ভাল পাও মই কৈছো ন মোৰ মাছ মাংস বা ডিমো মানে কি এই বস্তু বোৰতকে মই গাঁৱলীয়া কিছুমান বস্তু মই খাই বিৰাট ভাল পাওঁ ধেক ুকীয়া শাক চাক বা মই শাক মানে বিৰাট ভাল পাওঁ।
এ ময়ো অ'সিদিনাখন এবাৰ এইবাৰ জানানে আমি ৰাতিয়ে শাক বনাই খালো নহয়। এই নকবা গেছৰ খুন্দাত থাকিব পাৰা নাই।
এ ', সেইটোৱে তোমাৰ গেছ ৰা কি খালে গেছ
গেছ আমি মানে তেনেকুৱা শাক অনা নাছিলো মই মানে ইমান ভাল পাওঁ শাক খাই আমি মানে কি হ'ল এই বৰলাই টো যে মেৰেলাই সেই মেৰেলাইটো মানে সেইটো সাৰ দিয়া লাই হয় তাৰপিছত আমি খোৱা ধান্দাতে আৰু এইবিলাক চব বাদ দি আমি সেই তেনেকুৱা শাকটো লৈ আহিলো নহয় তাৰপিছত যে মোৰ একদম গাটো একে বেয়া কৰি পেলালা বাৰু তেতিয়া পৰা মই অকমান সাৱধানে চলা হ'লো
আৰু ৰাতি তুমি খাবলৈ মানে সেইকাৰণে মানে ৰিক্স লৈ পেলাই ভয় লাগে পায় আৰু বিশেষকে প্ৰেচাৰ-চেচাৰ থাকিলে মোক ত আৰু ভয় লাগে মাহঁতৰ কাৰণে যে আৰু ভয়
বহুত ভয় বহুত ভয় অকল অলপ নহয় মানে বহুত ভালদৰেই ভয় আৰু
সঁচাকে মই যে মোৰ খালি আৰু কি হয় আমাৰ ইয়াত তোমাৰ কচু আমাৰ এতিয়া মায়ে মানে বাৰীতে তোমাক কচু পুলিবোৰ ৰুই ৰুই তেনেকে সেই কচু তাৰ পা শাক-চাক বিলাক আমাৰ মানে মায়ে শাক-পাচলি এনেকে লগ লগাইছে জেগা বেছি নাই অকণমান
অকণমান এ হ'লেও সেইকণে ঘৰুৱা জেগাত ঘৰুৱায়ে ন'
অ' আৰু তোমাক খোৱালেও পিছে দে বিলাহী, কণ বিলাহী হি তাৰ পিছত বৰ বিলাহী আকৌ শাক মধু সোলেং মধুসোলেং এতিয়াও আছে তাত মানধনিয়া ধনিয়া আছিলে মানধনিয়া আগতে আমাৰ ঘৰৰ পৰা ষ্টেট হয় আৰু আমাৰ আগতে তে আমাৰ ঘৰ মানে মানধনিয়া বেলেগে নিয়ে এতিয়া আমাৰ মান ধনিয় শচটিয়ে নাই
অ', আমাৰ ইয়াতে আছে নহয় তুমি কেতিয়াবা লাগিলে কৈ দিবা মই তোমাক শচটো দি দিম
অ', মই ক'ম দিয়া মানে কি হয় বস্তু বোৰ শজ বোৰ বেলেগ মানুহৰ হাত লাগিলে গুচি যায় জানানে আৰু কিছুমান মানুহ এনেকুৱা থাকে ৰাতি বিয়লি আহি ছিঙি দিয়ে যে আৰু তুমি ক'বও নোৱাৰা একো
অ, এই নিজে ছিঙিব লাগে এইবোৰ ঘৰুৱা বস্তু সদায় ঘৰুৱা হিচাপে থাকিলে কেতিয়াবা ভাল হয় আৰু। তাকেই হেৰি এইলোকৰ মাহ তাই কি কৰি আছে?
মাহত আছে, তোমাৰ কথা পাতি আছে, উম দেউতা এতিয়া পাইছ- পিহি তাৰ পৰা চা খাইছে, সেইয়াই আৰু।
অ, ঠিকে আছে হ'ব দিয়া ন।
অ, ঠিক আছে ঠিক আছে দিয়া অ, অ, হ'ব-